বুইছানে?
অ', শুনিছো কোৱা।
কৰি আছা কি কৰি আছা?
এনেই আছো, তুমি কি কৰি আছা?
অ', মই অলপ বাহিৰলৈ ওলাই আহিছিলোঁ। ভাত পানী খালা ভাত পানী খালানে?
সেই বাহিৰলৈ ক'ত ওলাই আহিছা মানে?
এই অলপ খোজ কাঢ়িবলৈ আহিছিলোঁ দিনত মানে ইমান ভাল নালাগে হা ৰাতি অলপ মানে বতৰো ভাল ন দুদিন বৰটো বৰষুণ দি আছিলে। তাৰে কাৰণে অলপ বাহিৰত ওলাই আহিলোঁ।
অ', হয় এতিয়াতো ঠাণ্ডা দিছে অলপ বতৰতো ঠাণ্ডা আছে।
অ' ঠাণ্ডা বতৰ ন সেইকাৰণে অ' অলপ বাহি লৈ ওলাই আহিছোঁ। তাৰপিছে তুমি কি কৰি আছা?
মই এনেই বহি আছো দিয়া, তুমি কি কৰি আছ
উম, এ মই অলপ মানে ইপিন সিপিন খোজকাাঢ়ি আছোঁ।
হয়, নেকি?
অ', এই আজি বজাৰৰ বিষয়ে কথা পাতো বল এই ভাত চাত খালোঁ। দুপৰীয়া খালোঁ ৰাতিৰতো খোৱা নাই। অ' বজাৰৰ বিষয়ে কথা পাতো।
আজি তোমাৰ আ কিবা তিঁয়হৰ চব্জি বনাইছোঁ আজি।
তিয়ঁহৰ চব্জি নিকি অ' সেইফালে তোমাৰ তিয়ঁহৰটো অলপ দামটো কমিছে ন? তিয়হঁৰটো এতিয়াতো তিয়হঁৰ চিজন যে অ'।
হয়, হয়, তিয়হঁৰ চিজন এতিয়া। বজাৰতো তোমাৰ বিশ টকা ত্ৰিশ টকা কেজি পোৱা যায়।
হয়, বহুত কমতে পোৱা যায় আৰু সেইকাৰণে এতিয়াতো তিয়হঁৰ চবৰে আমাৰো আনিছে তিহু বহুতে আনি মানে তাক খাওঁ আৰু। তোমাৰ এনে ৰাতি খালে অলপ গেছ হয়, এনে দিনতে খাওঁ ভাতৰ লগত আৰু ইমান ভাল নাপ ওঁ মই তিহুটো তোমাৰ কেনে খাই ভাল পাওঁ জানানে? তোমাৰ তিহঁত অলপ নিমখ আৰু তোমাৰ এনে অলপ ৰেড চিলি দি কিনে, এনেই খোৱাটো ভাল পাওঁ আৰু এনে ভাতৰ লগত ইমান ভাল নাপাওঁ। শ্লাডত দি কিনে ভাল পাও উম, হয়।
অ', মোৰতো তেনেকুৱা নহয় মোৰতো কেনেকুৱা এ আমাৰ ঘৰতে লাগিছিল। তিয়হৰ গছবোৰ আছে, এ শাক পাচলি গছবোৰ আছে নহয় তাৰ ঘৰৰে খাওঁ, ঘৰৰে মানে ভাজি কৰিছো আৰু।
নোখোৱা নেকি?
বজাৰৰ তিয়হ কি কৰিম, আৰু ঘৰতে লাগিছে নহয়। এনে বজাৰৰ আলু চালু কিনা যায় আৰু।
অ', অ', হয় নেকি। মানে ঘৰৰে তিহ হয়।
উম, ঘৰৰে তিহ।
অ', অ', হয় নেকি। আমাৰতো এনেকুৱা ঘৰৰটো লেচৰা আছে লেচ গছ আছে আৰু তোমাৰ সেই যে কি কয় এটা উম, সেই কি কয় এইটো এই যে, চেমি, চেমি, বুলি কয় ন, চিম, চিমি, নে কি হয় এইটো যে
চেমি এইটো কিবা কয়
অ' হয়, সেইটো চেমিৰ গছ আছে আছে আৰু তোমাৰ, লেচৰা আৰু নেমু আৰু সেই বেঙেনাৰ গছ।
হয় নেকি? অ'।
উম, হয়। তোমাৰ এই এইবোৰ বজাৰতটো অলপ দাম লয় ন, তোমাৰ নেমুৰ চিজনত মানে নেমুৰ যেতিয়া কেতিয়াবা দাম বাঢ়ি যায় তেতিয়া ঘৰৰে খাওঁ আৰু বজাৰৰ পৰা সেই লৈ আনাটো বহুত দাম লয় সেইকাৰণে ঘৰৰে খাওঁ। বজাৰত বহুত দাম। উম, এতিয়াতো কমিছে এতিয়াটো নেমুৰটো তোমাৰ গৰমৰ এইটো গৰম দিন যে এতিয়া এতিয়া নেমুটো বহুত হয় যে সেইকাৰণে অলপ কমে।
ঢেৰ নেমু।
হয় নেকি। মানে কি নেমু হয় কাজি নেমু নে তোমাৰ সেই সৰু সৰু গোল নেমু।
কাজি নেম্বুটো তোমাক নেমু তিনি চাৰি প্ৰকাৰৰ থাকে কাজি নেম্বুটো তোমাৰ কি সেইটো ডাঙৰ বাকলি যি থাকে তাক কাজি নেম্বু বুলি কয় নেকি আৰু নেম্বু যি থাকে নেম্বুটো অলপ পাতল বাকলি থাকে। আমাৰ নেম্বুয়ে হয়, কাজি নেম্বু নহয় আৰু গোল নেম্বুত আৰু গোল নিম্বুতো তোমাৰ গোলে থাকে।
অ', অ', সেইটো অ', এইটো গোল নেম্বুটো ভাল লাগে এইটো গোল নেম্বু টো বহুত টেঙা থাক আৰু ততে উম আৰু সেইটো তোমাৰ বহুত কিবা পূজাতো কাম আহে।
অ', পূজা নজৰ, নজৰ চজৰ নালাগে বুলিও কয় ন পণ্ডিতে লগাই এতিয়া এ ভালে লাগে আহ নেম্বুটো নেম্বুটো তোমাৰ
তোমাৰ ৰসটো থাকে কিন্তু এইটো সৰু থাকে ন সেইকাৰণে মানে পতক শেষ হৈ যায় আৰু সেইটোয়ে আৰু ডাঙৰ নেমুতটো থাক যায় আৰু তোমাৰ সেইটো নেমুটো শেষ হৈ যায় বুলি আৰু তোমাৰ এনে হোটেলতো মানে কাজি নেমুয়ে দিয়ে, সেইটো নেমুটো নিদিয়ে আৰু তোমাৰ গোল নেমুটো গোল নেমুৰ দামো বেছি আছে।
অসমৰ সেইটোৱে ফ্ৰুট হয় না, নেচ
অ', আৰু তোমাৰে গোন্ধটো বহুত ভাল পাওঁ মই গোল নেমুৰ, গোল নেমুৰ গোন্ধটো বহুত ভাল লাগে কিন্তু।
নেমুৰেই গন্ধ ভাল পাওঁ গোল নেমু নহয় তোমাৰ
তোৰ গন্ধ শুনি পাইছ ইমান
অ' অ অ যেতিয়া মানে কেতিয়াবা বমি বমি ডিম ফিল হয় বুলি তেতিয়া সেইটো শুহিব লাগে বুলি কয় নহয় তেতিয়া শুহিছিলো বিৰাট ভাল লাগে। এনেও কেতিয়াবা মানে আমাৰতো ঘৰত গছ আছে ন কেতিয়াবা গছৰ কাষত তেনেকুৱা গছটো এনেকুৱা চাইড কৰোঁতে মানে সেইটো মানে অলপ সেইটো হৈ যায় নেকি। পুৰা গোন্ধ ওলায় তাৰ পৰা৷ নেমু পাতৰ গোন্ধ৷
হয়৷ ভাল লাগে কিন্তু কেতিয়াবা, সেই শুঙিয়ে ভাল লাগে আৰু এনে তোমাৰ নেমুৰ পাতৰতো তোমাৰ এনে চুলিতো লগাই তেলত মানে যেনেকুৱা তোমাৰ এ স নৰসিংহৰ পাত হ'ল নেমুৰ পাত হ'ল সেইটো চব মিক্স কৰি, চুলিত লগায় তেল বনাই
অ' অ' অ ঠিকে ক'লা তুমি মিক্স কৰি লয় অ ব মানে নেমু নেমু খোৱাও ভাল আৰু নেমুৰ কাটাটো বহুত মানে সেইটো জানানে যেতিয়া লাগে ন বিন্ধে ন ইমান হাতটো খুজাই থাকে৷ মানে তাতে অলপ সেইটো থাকে অ' হাত ভৰিত লাগে ন খুজাই থাকে৷
অ' অ
এনেই মানে কাটা নাথে কাটা নাথাকিলেও খুজাই থাকে কিয় বা বা সেইটো গম নাপাওঁ। মোৰ কিন্তু বহুত খুজাই থাকে। এ আমাৰ ঘৰৰ গছ আছে ন একবাৰ মানে খালী ভৰি গৈছিলো সৰুতে বাৰু। এনেকা সোমাই গৈছিলে দুটা তিনটা ইচ আই ওলালোঁ কাটাটো তাৰ পিছতো খুজাই আছে। খুজাই আছে তাৰপিছত এ ভালকে কাটাবোৰ ওলালোঁ। তাৰপিছত ভাল হ'লে কিন্তু খুজায় বহুত খুজায়। তেতিয়া গম পালোঁ তাতে মানে অলপ বিষ থাকে চাগে সেইকাৰণে
অ' হয় সেনেকুৱা হয় আৰু। সেই থাকে আৰু আমাৰ ঘৰত যে আছে নেমু এই দুই প্ৰকাৰৰ নেমু এ এটাতো অলপ হেৰি হয় সৰু সৰু হয় মানে। আৰু এটাতো অলপ দীঘল মানে লাম্বা লাম্বা কে হয় সেনেকুৱা নেমুটো আছে এটা। অলপ ডাঙৰ ডাঙৰ হয়।
হয় নেকি বাকলিটো মোটা নেকি
এটাৰটো মোটা আছে, আৰু এটাৰটো মানে পাতল বাকলি।
অ' পাতল বাকলিটো তোমাৰ নেমু হয় আৰু যোনটো মোটা বাকলি হয় সেইটো কাজি নেমু বুলি কয়।
হয় নেকি এইটো মানে নেমু এইটো কাজি বুলি নকয় নেকি
অহ' নকয় কাজি নেমুটো বাকলিটো বিৰাট মোটা থাকে।
হয় নেকি অ' গম নাপাওঁ সেইটো এনেতো কেতিয়াবা ঘৰত আছে আচাৰ চাচাৰো বনাওঁ মই সেইটো নেমুৰো বনাওঁ তুমি বনাই পাইছাঁ নে সেইটো নেমুৰটো আচাৰ
অ' ব বনাই মই বনোৱা নাই আমাৰ পেহীহতে এবাৰ আহিছিলে। তেওঁলোকে বনাই কে দিছিলে ইমান ভাল লাগিছিলে এতিয়াও মানে নেমু আচাৰটো খাবলৈ মন যায়। বিৰাট ইমান ধুনীয়াকে বনাই কে দিছিলে। মানে নাই তিতা নাই হোৱা ইমান ভাল লাগিছিলে। একো হোৱা নাছিল তেনেকুৱা।
অ' অ' হয় নেকি এনেকুৱা ভাল লাগে কেতিয়াবা নেমুৰ আচাৰ-চাচাৰ বনাই কিনে, বহুত ভাল লাগে। তোমাৰ এনেও যে নিমখত দি দিয়ে ন? সেনেকুৱাও ভাল লাগে। নিমখত এনে পানী দি কিনেও কেতিয়াবা দি দিয়ে নহয়, নিমখ দি কিনে, সেই গলি যায় নেমু। টো আৰু বহুত এবছৰ দুবছৰ ৰাখি দিলে বহুত ভাল হয়, এইটো। আৰু এনে বহুত মানুহ বিলাকে এনেকুৱা এবছৰ, দুই বছৰ নেমুটো বহুত দিনলৈ ঠাই থৈ দিয়ে ন, বছৰে বছৰে। তেতিয়া আৰু বেছি এইটো ভালটো আহে, টেষ্টটো হৈ বেছি আহে আৰু।
হয় নেকি?
উম্ হয়, সেইটো টেষ্টটো বহুত ভাল লাগে আৰু। সেইকাৰণে এনেইতো নেমুটো বনাই কিনে খালে যে ইমান ভাল নালাগে। যেতিয়ালৈকে এইটো
নেমু কাটি